এতিয়া ন শুনিছা
অহ শুনি আছোঁ।
অহ কি কৰিছা
অহ এই আছিলোঁ ৰ'বা মানে অকমান আগত জিমৰ পৰা আহিলোঁ আহি এতিয়া। অকমান খাই লৈ অকমান জিৰণি লৈছোঁ গৰম পৰিছে ৰ'বা আমাৰ ইয়াতে বহুত দূৰত।
অহ ৰাতিপুৱা আজিৰ দিনত ব বতৰ আজি ৰ'দ দিছিল ৰবা মানে বৰষুণ দিছে অলপ অলপ
হয় আমাৰ আহ আমাৰ ৰাতি বৰষুণ দিছিল।
অহ।
তথাপিও মানে গুপগুপীয়া গৰম আছে দিয়াচোন।
অহ গৰম আছে গৰম আছে মানে তোমাৰ গৰমতটো বহুত দি আছোঁ ৰ'বা উম বাকী এতিয়া কি বনাব
অহ এতিয়া ঘৰত এই হেৰি আজি মাছৰ টেঙা আৰু এই এই টেঙা পাত যে টেঙা পাতৰ এনেকে আঞ্জা বনাইছে।
হয়
মই গৰমত মানে টেঙাই ভাল আৰু বেছি মচলাৰ খাদ্য। ভালেও মানে পেটৰ অসুখ হয়
পেটৰ অসুখ হয় হয়।
অহ
মানে তেনেকুৱাই এ মানে এটা কথা মনত পৰিছে ৰবা মানে তোমাৰ।
অহ
আমি যে আগতে এই এইবিলাক টি ভি চাইছিলোঁ টেলিভিশ্যন। ৰেডিঅ' ৰেডিঅ' তাৰপিছত চি ভি এ তাৰে বিষয়ে আগৰ। কিছুমান তোমাৰ মনত পৰা কাহিনী কিবা অলপ আজি ওলাও নেকি।
অহ। হয় হয় খুব সুন্দৰ ভাল তুমি ধুনীয়া এটা বিষয় যি ক'লা মনত পেলালা। এই তুমি টেলিভিশ্যন বুলি কওঁতে মানে আগতে আমাৰ দেউতাহঁতে কোৱা শুনিছিলোঁ। যে বোলে, তেতিয়া যেতিয়াই মানে নতুনকৈ টিভি আহিছিল বোলে, আকৌ গোটেই গাওখনৰ বোলে কাই টিভি আছিল, মানে ধৰা, অকণমান ধনী মানে মানুহৰ ঘৰে আনিল তাৰপিছত মানে, তেওঁৰ ল'ৰাটোৱে বোলে সকলোৱে মানে মহাভাৰত যে মহাভাৰত চাব মানে এনেকৈ গৈছিলে আৰু ৰবিবাৰে, ৰবিবাৰে আৰু তাৰ আগতে মানে অ', ৰেডিঅ' আহিছিলে, টিভিটো নহাৰ আগতে সেই ৰেডিঅ' বোলে ঠিক এটাই আছিল বোলে গাঁওখনত, প্ৰথম, প্ৰথম আনিছিল আনতে বোলে সকলোৱে বোলে এনেকে ৰেডিঅ' আনিছে, অ', ৰেডিঅ' শুনিব যাম ৰেডিঅ' শুনিব যাম বুলি চবে মানে আহে এটা সময়ত। আহি একেবাৰে ধুনীয়াকৈ গোটেই মানে মানুহখিনি বহি লয় বহিলৈ এনেকৈ ৰেডিঅ' শুনে, কেনেকুৱা
হয় দেই, ৰেডিঅ'ত তুমি কিবা শুনি পাইছা নাই এনেকুৱাই মানে ৰেডিঅ'টো তুমি খেলা-চেলা এনে শুনি পাইছিলা নে কিবা
নাই ৰেডিঅ', ৰেডিঅ' পোৱা নাই ডাইৰেক্ট এই টিভি, টিভিতে ধৰিছোঁ এই ভি চি ডি, ভি চি ডিৰ পৰাহে মানে ধৰা আমি মই বিশেষ
ৰে ৰেডিঅ' কিন্তু পাইছো মই, মই হেৰি ৰেডিঅ' পৰা পাইছো তোমাৰ এই যে আগৰ দিনৰ ৰেডিঅ', বেটাৰী, বেটাৰী ভৰাই যে, মই পাইছিলো।
অ', অ'।
আগতে, আগতে মানে কি, টিভি আগতে ব্লেক এণ্ড হোৱাইট টিভি আছিল তোমাৰ।
হয়।
থাকিলে তাত লাইন গ'লে, আমি ৰেডিঅ'ত তাৰমানে তোমাৰ এই কমেণ্টেৰী বিলাক শুনি থাকো, স্কৰ বিলাক। খেলা-ধূলাৰ ক্ৰিকেট খেলাৰ। সেইবিলাকত শুনিছো, আৰু, আৰু এটাৰ এটা আৰু এটা ৰেডিঅ' আহিছিল নহয়, নতুন, নতুনকে তোমাৰ চাৰ্জিং দি যে লগাব লাগে। তোমাৰ
লাইনত লগাই নেকি?
কাৰেণ্টত লগাই দি, চাৰ্জ দি কিনো শুনিব পাৰি তোমাৰ।
অ', অ'।
পাইছা নে সেইটো?
অ', মই এনেই দেখিছো বাৰু ক'বাত, ক'বাত।
অ', অ', আৰুটো এটা মোবাইলৰ দ, আৰুটো এটা মোবাইলৰ দৰে ওলাইছিল তোমৰ।
অ'।
অকল তাতে ৰেডিঅ', সেইবিলাক পাইছো আমি বাৰু।
উম, উম, আজিকালিতো ৰেডিঅ' শুনা মানুহ নোহোৱাই হৈ গ'ল নেকি।
অ', এ না সেনেকুৱা নাইয়ে।
আজিকালি মানে, মিউজিয়ামতহে দেখা পাবা নেকি ৰেডিঅ'।
হয়, হয়। আৰু মানে এই তোমাৰ হেৰি, এফ এম বিলাক কি শুনিছিলো তোমাৰ, এফ এম বিলাকত আগতে কাহিনী দিছিল নহয়।
অ', এফ এম, অ', এফ এমটো শুনিছিলো হয়।
এফ এমত কিছুমান কাহিনী অ'। নতুন, নতুন কাহিনী। তেতিয়া, তাৰমানে তোমাৰ সেইবিলাকত আছিল কিন্তু।
হয়, হয়, তাৰপিছত আৰু এটা মোৰ মনত পৰা হিচাপত, এই যে ভিচি দি, মানে ভিচি দি কেচেটবিলাক মানে, আ দি কেচেট বিলাক কিনি আনি মানে চিনেমা তিনেমা এনেকে লগাই চোৱা সেইটো অভিজ্ঞতা কিন্তু একেবাৰে ভাল লগা আছিল হয় নে
ভাল ভাল ভাল লগাই আছিল।
মানে ভাড়াত আনোঁ এনেই কিনিবৰ কাৰণে বেছি পইচা লাগে পঞ্চাছ টকা এশ টকা লাগে ভাড়াত বিশ, ত্ৰিছ টকাত এনেকে আনো
প্ৰথম মানে তোমাৰ কি হ'ল প্ৰথম মানে তোমাৰ যেতিয়া প্ৰথম আহিছিল চি ডিটো তেতিয়াতো ভাড়াতে আনিছিলোঁ
হয় হয় চিডিটো ভাৰাত ল লাগাইছিল
কেচেট বিল ভাড়াত আনো পাৰিলে কিছুমানে টিভি ও ভাড়াত আনিছিল দে
অ অ অ, হয়।
তোমাৰ মানে কেচেট বিলাক আনো আগতে তাৰ মানে তোমাৰ এই বিয়া হলে বিয়াৰ আগদিনা লগাই দিয়ে আৰু তোমাৰ আমাৰ ইয়াত মানে আগতে গাঁৱত মানে তোমাৰ কোনোবা মানুহ মৰিলে এ ভোজৰ- দিনা মানে বয়স্থ বুঢ়া মানুহ মৰিলে ভোজৰ দিনা তাত মানে দি দেখায় মানে তোমাৰ তাত
অ অ।
মানে সেনেকে চাইছিলো আমি।
হয় হয়।
তেতিয়া আমি সৰু হৈছিলো বাৰু বহুত সৰু হৈছিলো তেতিয়া মানে আমাক লৈ যায় এ কিছুমান দাদা আছে খুৰা হেতে-
অ অ। বহুত ভাল লগা মানে এইবোৰ মানে আৰু, কাহিনী টাইপ এতিয়া য ধৰা আজিকালিটো- নতুন ল'ৰা ছোৱালী, খিনিক কোৱা তেতিয়া এটা ভাবিব কাহিনী বুলি ভাবিব মানে- কি মানে ৰেডিঅ' কি চিডি অ-
হয় হয়, নাপাম আৰু তোমাৰ মানে তেতিয়া- ভাল লাগিছিল কিন্তু মানে কিয় ভাল লাগিছিল গোটাই গাঁৱৰ মানুহ একেলগে বহি চাইছিল চোতাল- ওলাই দিছিল টিভিটো, ওলাই দি গোট সিহঁতৰ মানুহখিনি চাইছিল।
অ অ।
তেনেকুৱা, আৰু কেচেট বিলাকতো ভাড়াতে আনিব লাগে- কেচেট বিলাক ভাড়াতে আনিব লাগিছিল?
আহ আহ ভাড়াত আনিবলগীয়া হৈছিল, এ বিশ ত্ৰিশ টকাত। পোন্ধৰ টকা দহ টকা এনেকুৱা আছিল আৰু- নতুন এখন কিনিব লগা হ'লে তোমাৰ- আৰু তাৰ ভিতৰতো কিবা কপি থাকে নহয় মাষ্টাৰ কপি কিবা অৰিজিনেল এনেকুৱা ধৰণৰ ন? মানে ডুপ্লিকেট থাকে ডুপ্লিকেট বনাই দিয়ে সেই ডুপ্লিকেট বিলাকৰ অকণমান কম।
অ অ। ডুপ্লিকেট বিলাকৰ কম অলপ। বেচিছে, তেনেকুৱা থাকেই বহুত- মানে হেৰি ওলাইছিল তেতিয়া। মানে তোমাৰ তুমি এনে হেৰি চাই পাইছানে চিবি মানে ঘৰত আগতে? ঘৰত পাইছা ন? ঘৰত পাইছা নে আগতে তেনেকুৱা? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল' হেল্ল', শুনিছানে? হেল্ল'